নাই নাই কোৱা।
অ, আজি বিষয় এটাৰ ওপৰত মানে বিষয় এটাৰ ওপৰত বোলে অ মানে আলোচনা কৰিম বুলি ভাবিছিলো।
অঁ, কোৱা কোৱা কি ক বিষয়ে উম আলোচনা কৰিম বুলি ভাবিলা তুমি। নাই নাই মই ব্যস্ত নাই, তুমি?
হয় অঁ বিষয়টো মানে ক'বলৈ গ'লে সেই ওপৰতে সামাজিক মাধ্যমৰ ওপৰত আছিলে।
অ হয় নেকি, অঁ ঠিক আছে কোৱা।
হয় মানে, আজিকালি তুমি কি ভবা যে সামাজিক মাধ্যমে আমাক ক্ষতি কৰিছে নে, আমাক মানে কি কৰিছে মানে, আমাৰ বাবে ভাল নে ক্ষতিকাৰক?
মই কব গলে যদি আমি আহ সঠিক ভাৱে ব্যৱহাৰ কৰো তেতিয়াহলে আমাৰ বাবে ভাল।
কিন্তু যদি আমি আহ অধিক সময় আমি সামাজিক মাধ্যম তে দিও আমাৰ পঢ়া শুনা কাম ক্ষতি কৰে, কাম কাজ ক্ষতি কৰে, তেতিয়াহলে আমাৰ বাবে বেয়া দিয়াচোন।
হয়। আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচাপ তাৰপিছত ইউটিউব আদি এতিয়া প্ৰায় সকলো মানুহে ব্যৱহাৰ কৰে, আহ হয়তো তুমিও কৰা। মইয়ো কৰোঁ।
অ, হয় এ ঠিকে কৈছা, সামা জিক মাধ্যময় সহায়ত আমি মানে অতি সহজে বন্ধু বান্ধৱীৰ আৰু আত্মীয় স্বজনৰ সৈতে সংযোগ ৰাখিব পাৰো, কাৰণ আহ, জানাইতো তুমি আগৰ দিনত চিঠি আছিল কিবা আছিল। ত' সেইবিলাকত বহুত টাইম গৈছিল, পাৰিলে এক এমাহ লাগি যায় এমাহ। হৈ যায়। কিন্তু এতিয়া আমাৰ অতি সোনকালে আমি লগা লগে পাৰি যাও।
হয় হয়, আজিকালি সামাজিক মাধ্যমৰ পৰা মানে মাধ্যমৰ বাবে। হয় দেশ-বিদেশৰ উম যিকোনো খবৰ আমি এ এক মুহূৰ্ততে পাওঁ যদি উম মানে এতিয়া ধৰা কিবা এটা উম', জানিব লগা থাকিলে তেতিয়া আমি সামাজিক মাধ্যমৰ যোগেদি অ' বিচাৰো তেতিয়া আমি সেইটো পাই যাওঁ।
হয়, তুমি ঠিক ঠিকে কৈছা মানে কেৱল অকল যোগাযোগেই নহয় সামাজিক মাধ্যমৰ জৰিয়ত বিভিন্ন ধৰণৰ জ্ঞান তথ্যও লাভ কৰিব পাৰি।
পাৰি হয় বহুতো শিক্ষামূলক ভিড ডিঅ অনলাইন ক্লাছ আৰু নতুন-নতুন বিষয় তথ্য ইয়াত উপলব্ধ হয় আজিকালি।
হয় তুমি ঠিকে কৈছা আৰু মেনকৈ মানে বিশেষকৈ ছাত্ৰ-ছাত্ ত্ৰি বাবে সামাজিক মাধ্যম যথেষ্ট উপকাৰী হ'ব পাৰে যদি আহ', মানে ইয়াক স সঠিকভাৱে ব্যৱহাৰ কৰে হয়
হয় কিন্তু ইয়াৰ কিছুমান অপকাৰিতাও আছে।
হয়', হয়' নিশ্চয় আছে। বহুতে খাম বহুতো আ' সামাজিক মানে মাধ্যমত অধিক সময় ব্যয় কৰে।
মানে তোমাক যেনেকৈ মই কলোৱে পঢ়া-শুনা আৰু কাম হয়' ঠিক কৈছা।
হয়।
আৰু হয় মই মানে ক'বলৈ গ'লে আজিকালি ইনষ্টাগ্ৰাম, ফেচবুক। উম মানে এইবিলাকত অ' বহুতখিনি সময়। অতিবাহিত কৰে চব ছাত্ৰ-ছাত্ৰীসকলে আৰু তাৰবাবে বহুতততো মানে ক্ষতিকাৰক বুলি মই ভাবোঁ কাৰণ আ যতে সামাজিক মাধ্যমতে যদি তোমাৰ সকলো টাইম যদি তেতিয়াহলে তুমি পঢ়া শুনা কেতিয়া কৰিবা তোমাৰ আৰ মানে বিভিন্ন ধৰণৰ তোমাৰ কাম থাকে নহয় সেইবোৰ তুমি কেতিয়া কৰিবা যদি তুমি সামাজিক মাধ্যমতে যদি ব্যস্ত থাকা
হয় আৰু তুমি এটা কথাটো জানাই ভুৱা খবৰ সামাজিক মাধ্যমত ম মানে বহুত জল্দি বিয়পি যায়।
হয় ভুৱা তথ্যবিলাক বহুত সোনকালে বিয়পি যায়
উম আৰু এনে ভুৱা খবৰে সামাজিক মানে মানে ধৰা আমি যদি ভু খবৰ এটাই পাবো আ পাই থাকো তো যোনজনৰ বিষয়ে পাই থাকো আমি সেইজনৰ ব বহুত ক্ষতিগ্ৰস্ত হয় দিয়াচোন
হয় হয় ঠিক কথা কৈছা আৰু তুমি কি ভবা যে উম সামাজিক মাধ্যম কোন কোন ক্ষেত্ৰবিলাকত আমাক সহায় কৰে আৰু কোন কোন ক্ষেত্ৰবিলাকত আমাক ক্ষতি কৰে এতিয়া তুমি চাবা হা যে আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰোঁ
আৰু আমি যদি পঢ়া শুনাৰ কিবা বস্তু পাব বাবে আমি তাক ব্যৱহাৰ কৰো আমি কিবা নজ জনা এটা জানিবলৈ তাৰ যদি
কৰি
যদি আমি কিবা এটা নাজানো, তাক যদি আমি বিচাৰো ত' সেইটো আমাৰ বাবে ভাল।
হয়। কিন্তু যদি আমি অধিক সময় তাত লগাই দিওঁ, নিজৰ পঢ়া-শুনা নকৰোঁ কাম-কাজ নকৰো, তেতিয়া সেইটো আমাৰ বাবে বেয়া দিয়াচোন। হয়, আৰু মই ভাবোঁ যে বেছি সময় ধৰা মোবাইলটোচ ধৰা চাই আছো তেতিয়া আমাৰ, আমাৰ চকুৰ বাবেও ক্ষতিকাৰক হ'ব কাৰণ আমাৰ চকুত টোন যি মানে পাৱাৰ থাকে, সেই পাৱাৰটো আমাৰ কমি যায়। তুমি কি ভাৱা ইয়াৰ বিষয়ে যে চকুত প্ৰভাৱ পৰে নে নপৰে?
হয়, হয়। চকুত বহুত প্ৰভাৱ পৰে ত' আমি যদি ৰাতি দেৰিলৈকে চাই থাকো। আৰু বহুত সময় মোবাইল ফোনৰ স্ক্ৰীণলৈ চাই থাকো। তাৰে যোনটো এইটো ৰসনীটো আছে ন', সেইটো আমাৰ চকুত পৰে ন' সেইটো আমাৰ বাবে বহুত বেয়া।
হয়, আৰু মই ভাবো সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ সহায় পোৱা যেনে সামাজিক মাধ্যমত ব্যৱসায় উদ্যোগত যথেষ্ট সহায় হৈছে যেনে আজিকালি সামাজিক মাধ্যমৰ দ্বাৰা মানে ব্যৱস্থা জ্ঞান আহৰণ কৰিব পাৰি। মানে ব্যৱসায়ৰ জ্ঞান আহৰণ কৰবৰ পাৰি। মানে আজিকালি বিভিন্ন ধৰণৰ দোকান, তাৰপিছত মল এইবোৰত মানে সামাজিক মাধ্যমত যেতিয়া তেওঁলোকে কয় যে-কেনে কেনেদৰে তেওঁলোকে আৰম্ভ কৰিছিল। কেনেদৰে তেওঁলোকে ইনচেষ্ট কৰিছিল, সেইবোৰৰ ওপৰত বহুখিনি আমাৰ বাবে লাভজনক বুলি মই ভাবোঁ। হয়, ঠিকে। আৰু লগতটো তুমি এটা কথা জানাই
যে বৰ্তমান আমি অনলাইন শ্বপিং
আমি কৰিব পাৰো।
সেইটো মানে আমি এটা ভাল যে আমি বজাৰলৈ ওলাই যাব নালাগে মানে।
হয়। ত' সেইটো আমাৰ কাৰণে ভাল দিয়াচোন। হয়, মই সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম। যদিহে ইয়াৰ উম সঠিক ব্যৱহাৰ হয়। আৰু যদি ইয়াৰ যদি সঠিক ব্যৱহাৰ নহয় তেতিয়াবাৰৰ বে উম, যি ধৰণে শক্তিশালী সেই মানে সামাজিক মাধ্যম ত' মানে যদি এটা ভুৱা খবৰ বা কিবা আ সে হয় তেতিয়াহ'লে, সেইটোৱে আমাক ধ্বংস কৰি পেলাবও পাৰে।
হয়, তুমি যে ঠিকে কৈছা। আৰু আজিকালি অনলাইন পেমেন্টো কৰিব পাৰি, যোনটো আমাৰ কাৰণে বহুত ভাল দিয়াচোন।
অ, হয়। হয়, হয়।
কাৰণ এতিয়া চাবা, আমি যদি কবাত পঠিয়া পইচা পঠাই বা লাগে
হয়। ত' তেতিয়াহ'লে আমি অনলাইন যোগে বহুত আ ভালকৈ আৰু মানে
মানে অ! এতিয়া আমি কি বুলি কওঁ মানে এতিয়া আমি অ যদি কাবাৰ কাৰোবাৰ হাতত যদি পঠিয়াব লগা হয় তেতিয়া আমাৰ এটা ৰিক্স থাকে যে যাই ন এতিয়া আমি অনলাইন যোগে মানে সেইটো নাথাকে।
হয়। হয়, তুমি কি ভাবিছোঁ এনেই বিষয়ে? অঁ! হয় মানে উম! আজিকালি অনলাইন পে'মেন্টসমূহৰ দ্বাৰা আমি বহুতো উপ উপকৃত হৈছোঁ যেনে আমাৰ লগত অ মানে উম! আমি লগত ধৰা বিশেষ ভাবে বহুত মোটাকৈ এটা পইচা লৈ যাব নোৱাৰো আমাৰ ভয় থাকে মনত যদি আহে আমি অনলাইন পেমেন্ট যদি ব্যৱহাৰ কৰোঁ তেতিয়া হ'লে উম! আমাৰ বাবে ভাল হ'ব মানে আমাৰ চুৰ হৈ ইমান এটা ভয় নাথাকে।
হয়, তুমি ঠিক ঠিকে কৰিছা। আৰু তুমি কি ভাবা সামাজিক মাধ্যমৰ উপকাৰিতা আৰু অপকাৰিতা কি?
হয় মানে উম! অপকাৰিতা হৈছে ধৰা আমি ভুৱা খবৰ এটা আমি বিশেষভাৱে আমি উম! চকু দিবা। মানে বিশেষভাৱে আমি সেইটো গুৰুত্বপূৰ্ণ হিচাপে ল'ব নালাগে আৰু উম ত মানে উপকাৰিতা বুলি ক'বলৈ গ'লে আমি তাত যি-যি ভাল বস্তু পাওঁ যেনে ধৰা আমি ব্যৱসায়, প্ৰতি জ্ঞান তাৰ পাছত অ কিবা পঢ়া-শুনাৰ ওপৰত ভিডিঅ'। উম! সেইবোৰ যদি আমি যদি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ বাবে সেইবোৰ উম সামাজিক মাধ্যম সদায় সঠিক আৰু দায়িত্বশীল ভাৱে আমি ব্যৱহাৰ কৰিব লাগে। ত' তেতিয়া আৰু ভাল দিশসমূহ গ্ৰহণ কৰি আমি আগুৱাই যাব লাগে আৰু বেয়া দিশসমূহ এৰি পেলাই আহ মানে এৰি চলিব লাগে ক'বলৈ গ'লে। তাৰপিছত ই আমাৰ মানে অ শিক্ষা, জ্ঞান আৰু যোগাযোগ ব্যৱস্থ স্থা অধিক উন্নত কৰি তুলিব পাৰে ত' সেইটো আমি ভালদৰে ইউজ ব্যৱহাৰ কৰিব লাগে আৰু হয় নহয়।
হয়, তুমি একেবাৰে ঠিকে কৈছা দিয়া চোন। এতিয়া আমি সকলোবোৰৰ ওপৰত গুৰুত গুৰুত্ব দিব লাগে আৰু।
হয়, সামাজিক মাধ্যম আধুনিক যুগৰ এক শক্তিশালী উম! মানে উম মাধ্যম বুলি ক'ব পাৰি এটা যোগাযোগৰ।
হয়, ঠিকে কৈছা। কাৰণ এতিয়া আমাৰ সামাজিক মাধ্যম সকলো মানুহে ব্যৱহাৰ কৰে।
হয়, ত' আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লৈছোঁ। মানে ভালদৰে ব্যৱহাৰ কৰিব লাগে।
হয়, তুমি ঠিকেই কৈছা।
হয় আৰু ক'বলৈ গ'লে মানে ইয়াক আমি বিশেষভাৱে মানে মনোযোগ দিবও নালাগে ধৰক এতিয়া আমাৰ ক'বলৈ গ'লে আমি ইয়াৰ ওপৰত মানে আকৰ্ষণ হ'ব নালাগে আমি এটা উম শেড ব্যৱহাৰ কৰিব লাগে। যাতে বেছিও ব্যৱহাৰ কৰিব নালাগে, কমো ব্যৱহাৰ কৰিব নালাগে, আমাৰ সময় হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু আজি আলোচনাৰ পৰা মই এইখিনিয়ে বুজিলোঁ, যে সামাজিক মাধ্যমৰ সুবিধাৰ অসুবিধা দুয়োটাই আছে আৰু আমি সচেতন হয় ব্যৱহাৰ কৰিলে ভাল আমাৰ বাবে। হয় নে নহয়?
হয় তুমি একেবাৰে ঠিক কথাই কৈছা।
হয়, পিছে তেনেহ'লে আজি এইখিনিতে আমাৰ বক্তব্য সামৰণি মাৰিছোঁ
অ' অ' ঠিক আছে দিয়া।
উম' উম' দিয়া।